অ কি কৰি আছানো তুমি
এনে আছোঁ এনেই
ডিউটি নাই মই মই হে ঠাই এখন হাৰি আছিলোঁ তোমাৰ ডিউটি নাই
ডিউটি নাই আজি অ
আজি একেবাৰে নায়ে নে কিনো নে পিছবেলা আছে
নাই একেবাৰে নাই আজি অফ আছে
অ অ আজি অফ থাকে নি শুক্ৰবাৰে থাকে
সকলোৱে নহয় আহপ যেতিয়া তেতিয়া থাকেই যেতিয়া মন যায় দিয়ে আৰু
অহ অ অ
উম কি কি কৰি আছা বুলি ক'লা
অ তোমাৰ ফালে নেটটো নাই নেকি মাতটো ভালকে অহা নাই অলপ
অ অ এতিয়া শুনিছা নে মই ঠাই হাই আছিলোঁ ঠাই কি, অ ভাত খালো তুমি খালানে ভাত
মই খালো অ
উম ভাত বনালা
ভাত এই কালিয়ে আছিলে অলপ চব্জি আছিলে ভাতো আছিলে খালো মানে কালি ৰা ৰাতি ভাত নেখালো
অহ
এ দিনৰ ডিউটি পৰা আহি খোৱা দেই এ ৰাতি খাবলে মন নগলে এতিয়া অলপ খালো আৰু
অ অ তাপা সেই এতিয়া এনে ৰুমতে আছা
এনে আছোঁ এনেই কাপোৰ কানি ধুমগে এতিয়া
অ অ অ পানীবোৰ ভাল নে
পানি ভালেই ভালেই বেয়া নহয়
টিউবেলৰ দমকলৰ পানী
দম কলৰ পানী অ
অহ অ
ভাত কিহে খালা
ভাত হেৰী দালি বনালো তাপা আকৌ তিতা কেৰেলা আলু ভাজিলো হেই পাৰ এই ববৌৱেকক হেৰী খালি আমাৰ সেত দাদাহঁতৰ ব্ৰইলাৰ ফাৰ্ম খুলিছে নহয়
অহ
কালি ব্ৰইলাৰ উঠাইছিলে মানে ৰাবা এই কুঁৱলীও আছিলে তাৰ সেই কুঁৱলী ৰাতি ভাত নেখালাই সিহঁতৰ ঘৰ ঘৰত সোনকালে হল ঘৰত খালে তাৰপৰা এই মাংস অকণ থৈ দিছিলে তাইক দিছিলে তাপা তাই আৰু অকনমান হে খাই মোৰ সৈত তা হে মাংস অকন মানে খালো
অহ ছোৱালী ক'ত আছে এতিয়া
ছোৱালীয়ে এজনী হেই এহ ককাকে গোমধান এটা পুই দিছে
অ
আমাৰ সেই গোমধানটোকে খাই বহি আছে ।
গোমধান এই গৰম বহুত গৰম কালিতো বহুত গৰম আজি অলপ কম বাৰু
আজি অলপ কম নে, অ চোৱা হেৰী নহয় আমাৰ ইয়াত এতিয়াতো তাত গৰমটো ইনেও বেছি ন
বেছিয়ে হয় অ
উম উম অ ওচৰত গছ-গছনি আছে নাই এনেই ওলাই মেলি বহিবলে মেলিবলে
আছে কিন্তু ডিউটি জেগাত সেই জেগা-জেগা অলপ কষ্ট হয়
অহ-অহ-অহ
ভিনদেউ কামলে গ'ল
অহ ভিনদেউ কামল গল অ তাৰ হেই তোমালোকৰ এনে ৰুমটোত থাকিবলে কেনেকুৱা গৰম নে বহুত নে অলপ ঠাণ্ডা
এ হেৰি ৰ'দ দিলে গৰম হয় আৰু অলপ তিনৰ ঘৰহে
অ এইবোৰ হেৰি কিমান লয় ভাড়া কিমান লয় ৰুমবোৰৰ
ভাড়া সেই দুহেজাৰ
লাইটৰ বিল, পানী
নাই চব হেৰি লগতে পানী মানুহে দম কলে আছে
উম
দমকল মাৰিলে পানী উলাই আৰু
উম-উম-উম
খাবৰ কাৰণে হেৰি টেপৰ ৰাতিপুৱা টেপৰ পানী দিয়ে
উম
পানীটো ভাল এই ডিউতি নাথাকিলে পানী ধৰি থওঁ বটলত
উম উম
দুদিন তিনিদিনলে হৈ যায় আৰু
উম তোমাৰ ওচৰতে আহে টেপৰ পানী
উম মালিকৰ ঘৰতে আছে চবেই ধৰে টেপৰ পানী খাবৰ কাৰণে
অ-অ সেয়া সময়মতেহে আহে চাগে
সময়ত আহে অ ৰাতি তাত আহে আটটা পা নটালেকে এঘণ্টা দিয়ে
অ অঁ অহ সদায় দিয়ে ন সেয়া
উম সদায় আহে কাৰেণ্ট থাকিলে সদায় আহে
উম-উম
কেতিয়াবা নাহে
উম-উম
বাকী খবৰ খাতি ভাল নে?
আছো আৰু দিয়া বাকী খবৰ খাতি তাপা সেই ঘৰত মাটি ৰুব হৈছে নে
মাতি ৰুব নাই হোৱা দুদিমান লাগিব আৰু এ হাল বোৱাইছেহে
অ অ
সেয়া ফোনো কৰা নাই সেইদিনাই কৰিছিলো তাৰ ফোন মই কৰিলেহে কৰা মোৰ ওচৰত নকৰে তেনেকে
অ। কাৰ কাৰ হেৰি ভাইট ভাইটিল কোৱা মা ভাগৰ নাম্বাৰ আছে জানো?
আছে ফোন তিনিটাই আছে মা আছে দেউতা আছে ভাইটিও আছে চবৰে ফোন আছে
অ তিনিওটাই আছে
উম মা লে ফোন এটা ইয়াতে পালো মানে ভাল ফোন এটা ছেকেণ্ড হেণ্ড ফোন এটা
উম
এটা আছিলে সেই ফোনটো গচিম বুলি ক'লে ফোনটো ভাল।
হে
হাল গলো।
আহ।
উ এনড্ৰইড ফোন এই মোৰ আগৰ অ মায়ে চলাই আছে মাই হেৰি নহয় লাগে কাপোৰ ব্যৱসায় কৰে নহয়।
আহ আহ।
এতিয়া ঘৰ মায়ে প্ৰায় চলাই আছে, মানে তোমাৰ শাক, চবজি, বজাৰ সমাৰ।
অ অ কাপোৰ কানিবোৰ বিক্ৰী হয় ন?
এ বিক্ৰী হয় ভালে বিক্ৰী হয়।
মায়ে আকৌ হেৰি অপ এ বিহপুৰীয়া পানী পেলাই বিক্ৰী কৰে।
দেখ নিয়া ইমান মানে পেৰি মেলি নাথাকে আৰু বিশ টকা লাভ হলে দিয়ে, তিশ টকা লাভ হলে দিয়ে এনে চে খেলটো বেছি হয়।
অ অ অ অ, সেইকাৰণে চেল বেছি হয় আকৌ। সেইয়াতোয়েই মানুহে আমাৰ নেচাইহে গম পাইছ ছে নাই দুটকা লাগিলে কমকে দিয়ক কিন্তু মানুহ সেইখিনিলেহে যাব। সেইয়াটো দু টকা এইফালে কম পালে, মানুহ কাষ্টমাৰে এইফালে আকৌ দশটা বেছি পালে। সিফালে তোমাৰ দশ টকা বেছি কৰি দিলে, এফালে আকৌ কাষ্টমাৰ পাঁচটাহে পালে।
উম এই উম বিব শকা দিয়ে পায় মানে আমাৰ -আমাৰ তাৰ পৰাই বিক্ৰি হয় আমাৰ গেঞ্জি -চেঞ্জী কিবা- কিবি এইবোৰ এশ টকীয়া চাৰ্ট বা দুশ টে তেতিয়া চা মেখেলা চেখেলাবোৰ, প্ৰায় আমাৰ ত হয় বাকীও কৰে, আহ সেই গা গাৱে গাৱে যায় কাপোৰ লৈ। কষ্ট কৰে বাৰু দেই।
আহ অ অ।
না নাই যদিও চব জানে মানে হিচাপ নিকা। মানুহ নাম আ আন্দাজ আন্দাজ কৰিয়ে ফোন কৰে চব লাগে, চব লাগে জানে নো মই কিন্তু পঢ়া- শুনা কিন্তু এইটো বুলি ক'লে চিনি পাই আকৌ।
এ বুলি ক'লে চিনি নাপায়।
এইটো বা অটো চিনি নাপায় কিন্তু চব লাগে কোনটো কাৰণাম বা।
আহ। এ সেইবোৰ কেনেকে জানে বাৰু মও বিচুতি খাওক আমাৰ এই আমাৰ সেই বৌ বাপেকে
অ।
একদম যি মাৰিব কিন্তু একোৱে চিনি নাপ
সেইটো সেই আছে আকৌ তোমাৰ সেইটো ইণ্টাৰেষ্ট আছে আকৌ ধ্যান দি চাই।
ধ্যান দি চাই, এই লগত কথা পাতি থকা নম্বৰটো
অ সেইটো আগ্ৰহে, কিন্তু কি কেতিয়াবা ভুল হয় আৰু উপাৰ্ত ত লাগে কি কিতো, কেতিয়াবা সেই দেতালা লগতে মানে ডেতা ডি ডটো চিনি পাই ন কিন্তু ডেতাটো ডেটা বুলি। মোৰতো দাদা বুলি আছে সেইটো সেই দেউতালা লগাওতে মোলে লাগে তেনেকুৱা হয়। গম পায় আৰু মানুহে।
অ অ অ অ অ। সেইটোয়ে হয় সেইটোয়ে প্ৰথম আছো চাগে তেওঁলোকে কিবা এটা মিলাই মিলি। থই আৰু চাবাচোন বহুত মানুহে নাম্বাৰ ছেভ কৰি নধলো পিছৰ নাম্বৰটো। কিমান ডাবোল থি নি কি বা ডাবোল ছেভেন নেকি তেনেকে কয় অ এইটো আমুকৰ নম্বৰ। বহুত মানুহ আছে আকৌ আহি আম আমাৰ ইয়াত দাদাই মানে, নাম্বাৰ নাম্বাৰবোৰ ছেভ নকৰে দেই।
উম।
পিছৰ নম্বৰটো কিমান সোধে নহয় ফোন আহিছে যেনিবা নম্বৰ এটা ফোন আহিছে পিছৰ নম্বৰটো কিমান। অ সেইটো নধৰি পা নধৰি পা সেইটো আমুক ক নাম্বৰ সেইবোৰ কেনেকে মনত ৰখাই বাও।
উম উম।
অ অলপ কথা নয় কনে এই মানে কি আৰু লম। নামটো চেফ কৰিলো আৰু নামটো পামেই নহয় আৰু সেইটো ইমান। পানী ধো হে অ অ তোমাৰ অকম নাই। মাকৈ ইমান হেৰি নপঢ়া নিচিনা নালাগে মানুহজনী। এ সেই স্মাৰ্ট হয়নে।
এনে স্মাট তোমাৰ হিচাপ নিকাচ চব জানে পেপাৰ চেপা এইবাৰ হিচাপ নিকাচ অংক। অংক চব জানে।
পঢ়া শুনা নাই আৰু।
বা কিমান এ সেইটোৱে সে। সেইটো চবৰে তেনেকুৱা এতিয়া আমাৰ মামা আমাৰ বাবা ঘৰৰ। তুমি হিচাপত কিবা কৰিব পাৰিবা বুলি জানি। ফাক ফোক এ ফাক ফোক এটা মাৰিবা পাৰিবা বুলি ভাবছা নি।
নোৱাৰে অ।
সেইটোৱে মানে বহুত জানে হিচায নিকাচ বোৰ।
ছোৱালী স্কুল বন্ধ এটিয়া।
এতিয়া ছোৱালী স্কুল বন্ধ। অ মামি গা। দিন ভাল এদিন বেয়া কোনোৱেই ইমান গৰম হলে মামি গা ভাল নহয়। বেয়াই হৈ থাকিব এ এতিয়া চোৱা গৰমত। তে আমাৰ সুস্থ মানুহে একেবাৰে গা বোৰ দুৰ্বল দুৰ্বল লাগি যায়। লাগি যায়গৈ আৰু তেনেকুৱা অসুস্থ মানুহৰ কেনেকুৱা লাগিব বাৰু। আমাৰ এতিয়া কেনেকুৱা লাগে চাবাচোন দুৰ্বল দুৰ্বল লাগে গাটো।
এল আহিছে নাই।
আ।
তোমাকা তালা গৈছে নাই।
না যোৱা না যোৱা মই। এ মোৰ এইবোৰ নিমিলে এতিয়া আমি যে চোৱা এটা লাগি আছে। আ বুলি কৈছিলো তাপা। আজি তাত সকাম আজিয়ে কাইলৈকে। কাইলৈ আকৌ মাহাক ঘতো সকাম। পৰখিল আমাৰ মাজু বৰ্তা তিথি পৰিছে।
অ সকামেলা যোৱা নাই নি।
সকামলে যামহে অকমান লাহেকে যাম ই আমাৰ মা মানে আ। সকাম এভাগ আছে।
আহ
আ এসকামৰ পৰা অহাৰ পিছতহে মাও যাব পাৰে।
ভাত কোনে বনালে তোমাক তোমাৰ কেইদিন আজি
মোৰ আজি চাৰিদিন মইে বনাও চাৰিদিন হলেও। এ নহয় এ ভিনন্দুৱে এলাহ কৰেগে আৰু আজিৰ পৰাা বনাও আৰু গাত।
লাহো লাগে যে কামত হয়।
এ কামৰ পৰা আহিক আৰু এ না। হয়ও ইমান গৰম তোমাৰ এই গাড়ীখনৰ ভিতৰত সোমাই থকাতটো ধেমালি। গদ নহয় নহয় গম পাইছ না উ এ বিষাই আহে। খাই তেতিয়া অনুভৱ নকৰে ঘৰত আহি পেলাই বহি মেলি দিলেহে অনুভৱ। কঁকাল চকালবোৰ গাঁঠিবোৰ বিষ কঁকালবোৰ বিষ
এ চুইমৰ নাম্বাৰটো দিবাচোন। নাই এই ততো তাতে থাকে। ফোন কৰিপালো
অ অ কাৰণ তোমাক হোৱাটছপ কৰি দিম।
অ দি দিম আও।
হব বাৰু দিয়া তেতিয়া উম উম হ'ব।